হেল্ল?
অ', কি কৰিছা? ভাত পানী খালা?
খালো খালো, তোমালোকে খালানে?
অ', খালো খালো, বা বাকী গৰম কেনেকুৱা।
গৰম আজি বহুত বেছি অ'।
তোমাৰ লগত মই এটা তোমাৰ টপিক আলোচনা কৰিবলে মানে ফোন কৰিছিলো।
হয়।
এতিয়া বৰ্তমান যিহেতু আমাৰ হিয়া আমুঠু, অসমৰ হিয়া আমুঠু। জুবিন জুবিন গাৰ্গৰ আমাৰ অসমৰ গৌৰৱ।
হয়।
তেওঁলোকৰ তেওঁৰ এতিয়া বৰ্তমান মৃত্যু হোৱা মানে মৃত্যু বুলি নহয় হত্যা বুলি কব লাগিব সাধাৰণ ভাৱে দুহেজাৰ তে, এবছৰৰ ওচৰা উচৰি
হয়।
তেওঁ এতিয়া বৰ্তমান অসম চৰকাৰ তথা অসম প্ৰশাসনে তেওঁ এতিয়াও ন্যায় দিব পৰা নাই।
নাই পৰা।
এতিয়া তুমি মানে আমি ন্যায় দিবলে হলে, ইয়াৰ বহুতো কাৰক তথা আমি বহুতো মানে কাৰ্যপন্থা হাতত ল'ব লাগিব।
অ'। পন্থা এইটো এনেও লোৱা হৈছে, দাবী জনাই থকা হৈছে। ন্যায় বিচাৰাৰ চৰকাৰে ইয়াৰ পক্ষে একো গুৰুত্বই দেখুওৱা নাই বুলি ক'ব পাৰি, যেন চৰকাৰ খনৰ যেন তাৰ লগত জড়িত তেনেকুৱা কথা
চৰকাৰ সকলে আমাৰ আমি এনেকুৱা বুলি ক'ব লাগিব যে সিহঁতক কিছুমান এনেকুৱা কিছুমান স্বাৰ্থ জড়িত আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত
হয়।
তেওঁলোকে জুবিন গাৰ্গৰ সঠ মানে এটা ন্যায় দিবলৈ
অ' হয়।
তেওঁলোকে মানে ভাল কাৰ্যপন্থা হাতত লোৱা নাই।
হয়।
তোমাৰ এতিয়া যদি আমাৰ এখন ৰাজ্যৰ হিয়াৰ আমঠো।
হয়।
জুব জুবিন গাৰ্গে যেতিয়া ন্যায় পোৱা নাই বৰ্তমান সময়ত।
হয়।
বৰ্তমান জনসাধাৰণ তথা সাধাৰণ লোকে কেনেদৰে ন্যায় পাব?
হয়।
সেইটোক লৈ এটা বৰ্তমান অসমত ডাঙৰ এটা প্ৰশ্ন হৈ উত্থাপিত হৈছে।
হয় তেওঁৰ মৃত্যুৰ সময়ত আ মানে কি এজন ভাল ডাক্তৰে নো কোনো হেৰিয়ে নোহোৱা হৈ থকা নিচিনা হয় ঘটনাস্থলী চি চি টিভি ফটোজ অকল কিছুমান অকন অকন কন ভাইৰেল ভিডিঅ' কিছুমানহে ওলাইছে। সম্পূৰ্ণ ভিডিঅ' আজিলৈকে নোলালেই।
সম্পূৰ্ণ সম্পূৰ্ণ ভিডিঅ' আছিলে কে যদি জুবিন গাৰ্গৰ তেওঁৰ যোনটো মোবাইল ফোন সেইটো জব যদি আ তোমাৰ শ্যামকানু মহন্ত এনেদৰে সিদ্ধাৰ্থ তেওঁলোকে যদি সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে যদি তেওঁৰ মোবাইল ফোনটো হাতত লৈ নল'লেহেঁতেন সেই সময়ত প্ৰশাসন ব্যৱস্থা তেওঁৰ লগত থাকিলেহেঁতেন সেয়া মানে তেনেকুৱা অৱস্থা মোৰ মতে জুবিন গাৰ্গৰ নহ'লহেঁতেন।
নহ'লহেঁতেন হয়।
এতিয়া তুমি চে চাবলে গ'লে প্ৰত্যেকজন গায়ক তথা অভিনেতাৰ লগত কে প্ৰশাসনৰ কোনোবা এজন ব্যক্তি থাকে।
হয়।
যদি জুবিন গাৰ্গৰ লগতো সেই সময়ত যদি বে ছিংগাপুৰলৈ বা অসমৰ মানে চৰকাৰে যদি তেওঁৰ লগত এ কোনোবা প্ৰশাসনীয় বে ব্য মানে বিষয়া লগত যদি পঠালেহেঁতেন
হয়।
তেতিয়া একো নহ অসমত তেওঁ ভয় নাই কিন্তু অসমৰ তেওঁ বাহিৰলৈ গৈছে।
হয়।
তেওঁ লগত অস ভা অসম চৰকাৰে এটা চিন্তা কৰিব লাগিছিল যে এজন অসমৰ ইমান এজন বিখ্যাত তথা অসমৰ নহয় তেওঁ বি বিশ্ববিখ্যাত।
হয়।
য যদি তেওঁৰ লগত এজন প্ৰশাসনিক বিষয়া আমি দিওঁ তেতিয়া তেওঁ বহুটো মানে, মানে বহুতো ক্ষেত্ৰত তেওঁলোকৰ সহায় হ'লহেঁতেন তোমাৰ তেওঁ সুৰক্ষিত থাকিলেহেঁতেন।
সুৰক্ষিত থাকিলহেঁতেন হয়।
বাকী আমি
বাকী তোমাৰ লগত আমাৰ আৰু এজন ব্যক্তি আছে তেওঁ কথা পাতিব। হেল্ল।
অ দিয়কচোন।
অ, আপুনি এই বিষয়টো আপুনি কি বুলি ভাবে?
কি বুলি ভাবিম মানে আজিলৈকে জুবিন গাৰ্গৰ কোনো ন্যায়েই হোৱা নাই।
হয় হয় এইয়া এবছৰ, দেৰ হ'বলে হ'ল কিন্তু ন্যায় প্ৰক্ৰিয়া এতিয়াও চলিহে আছ ছে ন্যায় প্ৰক্ৰিয়া ইনেই যদি জুবিন গাৰ্গ হিয়াৰ আমঠু অসমৰ অসমৰ ৰজাই যদি ন্যায় নাপায় আমি বাকী মানুহ খিনিয়ে নি কি ন্যায় পাব বুলি মানে কি আশাত থাকিম আমি।
হয়।
উ, এইটোয়ে চৰকাৰে এইটো কৰিব লাগে যাতে আমাৰ হিয়াৰ আমঠু হাৰ্থ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো সোনকালে হ'ব লাগে। আমি বিচাৰোঁ। এইটো মানে ক্ষীপ্ৰ গতিত হ'ব লাগে। আৰু সকলোৱেটো এতিয়াতো অসমৰ সকলো অসমৰ তথা ভাৰতৰ সকলোৱে সহায় কৰিছে। আমি ভাবোঁ সকল যদি চৰকাৰে সোনকালে ন্যায় দিব পাৰে। তেতিয়াহে চাগে আমাৰ এই মানে অসমৰ মানুহখিনি চৰকাৰৰ ন্যায় মানে ন্যায় প্ৰক্ৰিয়াৰ ওপৰত মানে আস্থা থাকিব।
হয়। এতিয়া গৰিমা বৌ মুখখনলে চাবই নোৱাৰি, কিমান তেওঁ কষ্ট সহ্য কৰিছে।
হয়, হয়, তেওঁক দেখিলেই বেয়া লাগে এতিয়া।
হয়।
মানে আমি আইনক বিশ্বাস কৰোঁ। কিন্তু এতিয়ালৈকে আইনেই যদি আমাক আইনৰ বিশ্বাস যোগ্যক কৰিব নোৱাৰে। আমিনো কিহৰ তেনেকৈ পাছলৈ আইনৰ ওপৰত বিশ্বাস কৰিম।
হয়।
জুবিন গাৰ্গে জীয়াই থাকোটে যেনেকে কৈ অসমৰ দৰিদ্ৰ সীমা মানুহক ৰোগত হওঁক, কিবা বিপদে-আপদে সহায় কৰিছিল। তেনেকুৱা এজন দ্বিতীয় মানুহ অসমত চাগে আমি নাপামেই।
নাপামেই হয়। তেওঁ বেছি বেছিভাগ দুখীয়া শ্ৰেণীৰ মানুহৰ লগতে আছিলে।
মানে তেওঁ সংস্কৃতিৰ ক্ষেত্ৰতো যেনেকৈ আগবঢ়াই নিছিল যে তেনেকুৱা দ্বিতীয় এজন নোলাব চাগে!
নোলাব হয়, বিশ্বতে নোলাব।
আমাৰ কাৰণে ইমান খিনি কৰি থৈ যোৱা পাছতোঁ যদি আমি তেখেতক ন্যায় দিব নোৱাৰোঁ। আমি আমি তেখেতৰ ওচৰত কিমান ধা ধৰুৱা হ'ম সেইটো চাগে আমি এতিয়ালৈকে বুজি পোৱাই নাই।
হয়।
আমি বিচাৰোঁ তেওঁৰ ন্যায় প্ৰক্ৰিয়াটো সোনকালেই হওঁক।
হয়।
আইনে তেওঁক সহায় কৰক যাতে বেলেগ দুষ্কৃ-দুষ্কৃষ্টি মানুহৰ মানে কবলত পৰি আইনে যাতে আমাক ভুল সিদ্ধান্ত নিদিয়ে তাকে বিচাৰোঁ।
হয়।
আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব লাগে, কোনো উশৃংখল বিশৃংখলেৰে নহয় মানে আমি শান্তিৰে প্ৰতিবাদ কৰিব লাগে। আৰু ন্যায় বিচাৰ বুলি মমবাতি জ্বলোৱাটো ভাল। কিন্তু কিন্তু ৰাস্তা, ঘাট ঘাট মানে আমি বন্ধ কৰিব নালাগে, যদি আমি ৰাস্তা ঘাট তেওঁ টো বিচৰা নাছিলে, তেওঁৰ কাৰণে বেলেগ এজনৰ মৃত্যুৰ হওক, কাৰণ যদি আৰু এই ৰাস্তা, ঘাট বন্ধইে কৰি ৰাখে, কোনোবা এজন মানে ৰোগী যদি চিকিৎসালয়লৈ নিব লাগে, যদি ৰাস্তা ঘাট বন্ধৰ ফলত যদি যাব নোৱাৰে তেখেতৰতো মৃত্যুমুখত পৰিবই। হিয়াৰ আমঠু জুবিন দাই ত এইটো কেতিয়াও বিচৰা নাছিলে।
নাই বিচৰা হয়।
আমি আইন মানে আমি সকলোৱে এতিয়া মানে সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ লোকলৈকে জুবিন দাক সকলোৱে ভাল পায়।
অঁ।
তেখেতক তো উম তেখেতৰ কাৰণে আমি আইন মানে হাতত তুলি ল'ব নালাগে কাৰণ তেখেতে এইবিলাক বেয়া পাইছিল।
হয়।
আমি যদি কাৰোবাৰ হাতত প্ৰমাণ আছে, সেই প্ৰমাণ খিনি মানে আইনৰ হাতত গটাবলৈ কম আৰু মানে এনেকুৱা ধৰণৰ কোনো মানে ভুল ধাৰণাত ধৰি মানে বে আমি কাৰো ওপৰত প্ৰহাৰ কৰিব নালাগে যে ইয়ে জুবিন গাৰ্গক হত্যা কৰিছিল, কিন্তু মানে যোন দোষী তেওঁক শাস্তি দিব লাগে।
হয় হয় হয়।
আমি এইটোৱে বিচাৰো যে লগত থকা বন্ধু বান্ধৱ সক কলে সকলো সঁচা কথা কৈ দিয়ক জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত।
হয়। তাকে।
বাৰু আপোনাৰ লগত কথা পাতি ভালেই লাগিল, পাছলৈও এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰিম বুলি আশা থাকিল।
হয়।
ত